হেল্ল'।
হেল্ল'।
হয়। কি কৰিছা? কি কৰিছা? কি কৰিছা?
শুনিছনে? হেল্ল'।
হেল্ল'।
হয় শুনিছনে?
হয় শুনি আছো, তুমি?
অঁহ শুনিছো কোৱা, কি খবৰ? অ' ভালেই ভাল দেই।
অ' তাত ৰ'দটো কেনকুৱা দিছে?
এ নকবা হেই বহুত তোমাৰ ৰ'দ দিছে পুৰা মানে আজি পুৰা বজাই দিছে। যোৱাকালি ইমান নাছিলে বাৰু, আজি তোমাৰ ৰ'দটো বিৰাট আহিছে।
অ' মানে মই মানে মাটি ৰুব আহিছো, মানে আমাৰ মাটি বোকাও দিছে যে। উম, বাকী ভাত পানী খালা?
কেই বিঘা মাটি?
এ বেছি নাই, মানে ৰ'দ দিছে ন পানী নাই পুখুৰীৰ পৰা পানী লৈ পেলাইহে মানে বোকা দিছে সেইকাৰণে।
হয়, হয়, কেই বিঘা এনেই?
কেইবিঘা নহয়, তিনি ডাঙৰ ডাঙৰ তিনি দুবল দিছে পানী।
হয় হয় হয় অ নাই ভালেই। ঐ মই তোমাৰ হেৰি খালোঁ অ পইতা ভাত খালোঁ।
অ' ভালে কৰিলা ইয়াক।
অঁ অঁ। পই পঁইতা ভাত খালোঁ, তাৰপিছত তোমাৰ হেৰি খালোঁ এইয়া এতিয়া চৰ্বত তৰ্বত তেনেকে খালোঁ।
অ'। হেৰি নহয়।
কোৱা?
মই মানে এ পাহেৰি কৰিলা পাহৰি থাকিলো ৰবা! মই মানে তইয়ে বোলো মাটিখিনি ৰুই বুৰে ভাত এতিয়া মানে ভাতকেটামান খাবলৈ আহিছো ভাত লৈ আহিছে মানে মা মায়ে।
হয়।
মা মানে ভাইটিক দি ভাইটিহঁতক দি পঠাইছে বাৰু মা মাও আহিছে বাৰু লগত।
হয়।
মানে ৰুবলৈ আহিছে আৰু একেবাৰে আজৰি হৈ আহিছে মানে ভাত - পানী বনাই কৰি।
হয়।
সেইকাৰণে তাৰপিছত মোলো তোমালৈ ফোন এটা কৰোঁ কি কৰি আছ?
তোমালোকৰ মাটি কিমান আছিল?
আমাৰ মাটি আছে দছ - বাৰ বিঘামান।
অ চব কি ধানে কৰা নে এই শাক - পাচলি কৰা?
নাই নাই সেয়া পথাৰ মাটি। ধানেই কৰা যায় চ'ব, চ'ব বুলি নহয় মানে আৰু দলনি মাটিবিলাকত নোৱাৰি ন ইমান দ বেছি দলনি মানে ন বন বেছ ছি হৈ গ'ল মানুহবিলাকৰ মানে কি জানে জানানে দলনিবিলাকহতৰ মানে মানুহবিলাক বহি - বহি ওচৰতে বহি - বহি মাট টিবিলাকহতত মানে ওচৰৰ মাটিবিলাকহতত চ'ব মানে জাবৰ - জাবৰ পেলোৱা পেলাই যে তাৰপিছত মানে লেটিন - চেটিন দি দিয়ে ন, লেটিনৰ ওচৰত চাবাচোন কচুবিলাক বৰ হয়। জংঘলটো মানে ৰস পাই যে। পানী সদায় পৰি থাকে তাৰপিছত মানে সেই সেই কাৰণে তোমাৰ মানে আমাৰ খেতি নহয় সেইখিনি জেগাত।
অ। তোমালোকৰ হেৰি এনে তোমালোকৰ ঘৰত এনে অ খেতি-বাতি কাৰ আছে?
তেতিবাদও মানে মা ম হুম!
তোমালোকৰ এনেই পৰিয়ালত কোনে কোনে আছো গোটেই সকলোৱে খেতি - বাতিৰে লগত জড়িত নে বেলেগ কিবাকিনি কাম-কাজো কৰে?
নাই নাই নাই নাই আমাৰ মানে আমাৰ মানে দেউতাই চাকৰি নকৰে মানে বাকীখিনিয়ে চাকৰি কৰে।
হয়।
বাকী মানে ভ ল'ৰা এজন আছিলে আৰু এজন আছে বাৰু মোৰ খুৰা হয়। সে খুৰা মানে খুৰাও চাকৰি নকৰে পুতেক চাকৰি কৰে বাৰু এতিয়া চু চাকৰি কৰাৰ লগে লগে মানে টেক্টৰ - চেক্টৰ কিবা - কিবি কিনিলে ন
হয় হয়।
এতিয়া মানে সেইবিলাকৰ মানে এতিয়াচ খুৰা চাকৰি নকৰিলেও মানে টকা বহুত হতে আমাৰে মানে মানে কম আছে আৰু।
হয়।
বাকী ভনীয়েক দুজনীও চাকৰি কৰে। চাকৰি মানে ভনীয়েকে গিৰিয়েকহতে কৰে, বিয়া দিলে যেতিয়া আৰু।
হয় মানে তোমাৰ হেৰি মহা হ'ব চাগে? অ মহা - মহা কেনেকে হব? পেহী হব হয় হয়। অহ, কেইজন এনে ল'ৰা - ছোৱালী কেইজন?
ল'ৰা ছোৱালী জানাই দেখোন আগৰ দিনত আৰু ছয় সাতজন থাকেই নহয়!
হয় হয়।
ছজনে আ।
তাৰ ছজনে ন?
হয় হয়!
হয় হয়! বাকী হেৰি এইয়া তোমাৰ এইয়া হেৰি ওলকচুটো খোৱা নে?
অ মই খাওঁ দেই মই বৰ ভাল পাওঁ এইটো ওলকচুৱে এনেকে মাংস দি পেলাই বনাই বৰ ভাল পাওঁ।
ওলকচু মানে দেই ডাঙৰ ওলকচু এটা আছে এইটো খানিবলে পৰা নাই।
সেই এতিয়া নাখান্দে নহয় এতিয়া খান্দিলে ভাল নালাগে খাই।
হয়।
এতিয়া কুমলীয়া হৈ আছে, তুমি কেতিয়া খাবা জানা বেছি ভাল সময় হল ভাদ আহিন। ভাদ আহিন মাহতেই যি ওলকচু খায়, বিশেষকে ভাদ মাহত বোলে ওলকচু খাবই লাগে।
হয় হয়!
সেই বতৰৰ ফল ন প্ৰত্যেকটোক বস্তুৰে কিবা এটা হ'লে উপকাৰিতা আছেই। সেইকাৰণে মানে প্ৰতিটো বস্তু বস্তু চাবাচোন এতিয়া, এতিয়া আম লাগে এই গৰমতে বা কঁঠাল লাগে এই বহুত গৰমতে ন, কঠালটোতো ঠাণ্ডা দিনতো লাগিব পাৰিলে হয়।
হয় হয়,
মানে গৰমতে সেই গৰম দিছে কিবা এটাতো আছে চাগে, সেইকাৰণে মানে প্ৰত্যেকটো বস্তুৰে যি যোনটো মাহতে নহওক খাব লাগে মানে খালী।
হয়। এইয়া আৰু কিমান আছে?
কি?
গছ গছনি মানে হে ওলকচু?
অ ওলকচু মানে আমাৰ মানে মাটিত নোহোৱা হ'ল দেই, মানে এতিয়া আকৌ ৰুইছোহে নতুনকে। মানে বাপ পানী হৈছিল, পানী হওঁতে মানে গোটেই ওলকচু বিলাকত মানে গেলি গ'লগৈ।
হয়,
তোমালোকৰ কেইমান মান আছে?
অ,
হা,
হা, আমাৰ আমাৰ আছে - আছে তোমাৰ দহ বাৰ ডাল মান আছে।
অ দিবচোন বাও এসাঁজ আমাকো।
এ বিক্ৰী কৰা যায় আৰু।
তাকে তো কিনি আনিম লাগিলে।
হয় হয়। অ এই আমাৰ ইয়াতে বজাৰ হয় ন।
উম,
তাতে বিক্ৰী কৰা যায়।
অ কিমান মান ডাঙৰ?
আছে, উ ডাঙৰ ডাঙৰেই।
অ নাই আমাৰ মানে যোৱা বছৰ ৰুইছিলো ডাঙ। মোৰ কে ৰুইছো ডাঙৰ হেৰি ফুলকচু মুখখন মুখ। মুখ খনে ৰুৱে ন মুখন যেনেকে ৰুৱে।
হয়।
ৰুই দিছোঁ ডাঙৰ হৈছে এইবাৰ মানে খাবলৈ পাৰি কিন্তু মানে সেই। সাজৰে ওলাব আৰু মই ভাবিছো অহা বছৰ মানে খাম চাগে অহা বছৰে মান বহুত ডাঙৰ ওলাব।
অ অ বহুত ডাঙৰকে ওলাই ন।
অ তেতিয়া মানে তোমাৰ পাঁচ কেজি মান হ'ব চাগে অহা বছৰ মানে।
অ অ। অ তোমাৰ বছৰে বছৰেও হেৰি কৰিব পাৰি।
বছৰে বছৰে মানে। তোমাৰ সেই সিমানতে ৰুৱাই দিয়া মানে সিমানতে খাই এ বছৰ মোৰত। মাত সেই ভাদ আহিন মাহতেই খাই মানুহে মানে মাঘলৈকে কিছুমানে খাই থাকে দেই।
হয়।
ভাদ আহিম কাতি মানে কাতি মাহৰ পিছত বোলে খাব নালাগে বুলি কয় আৰু।
হয়।
কিন্তু মানে খাই আৰু দেই বহুতে খাই।
হয়।
আঘোণতো খায় কাতি মাহত নাখায় আৰু আঘোণত আঘোণ মাহত খায় বাৰু।
আমাৰ তোমাৰ আমাৰ কি হয় আমাৰ কি হয় তোমাৰ যিটো উৰকচু আছে। ন সেইটোত। তোমাৰ মানে কি হয় বজাৰত উলিয়াই দিয়া যায় আৰু মানে আমাৰ এই। আমাৰ যিটো ঘৰৰ ওলকচুটো সেইটো মানে আমাৰ দেউতাই মানে এদিন গৈ। যেনে তোমাৰ অৰুণাচল গৈছিলে দেই।
অ অ।
অৰুণাচলত যাওঁতে তাত মানে তোমাৰ এইবোৰ খেতি পাহাৰীয়া ন পাহাৰীয়া ওলকছো ন তাত মানে। বি বৃহৎ ডাঙৰ পৰিমাণে কৰা হয় এইবিলাক দেই। তাৰ তা তা হয় হয়। তাৰ পৰা তোমাৰ মানে এটা সৰু এটা আলু এটা লৈ আহিছিলে আনি পেলাই তোমাৰ। হ'ল আজিৰ পৰা প্ৰায় তোমাৰ দচ বাৰ বছৰ হ'ল তাৰ পৰা আনি পেলাই তাত ৰুই দিলে ৰুই পেলাই। তাৰ পৰাই মানে। সেইটো আলু পৰাই মানে এনেকে গৈ গৈ এতিয়া মানে আমাৰ তেনেকুৱা সেইটো খচ তোমাৰ। অ বাৰজোপা গছ আছে কিন্তু তোমাৰ মানে কি হয়। তোমাৰ কি হয় পানী আহিলে মানে বস্তুটো তোমাৰ উঘলি পেলাব লাগে নহ'লে মানে ম গেলি যায়গে আলুটো ভিতৰত আলুটো দেই।
সেইবাবে আমাৰ কি হৈছে যোৱাবাৰ। যোৱাবাৰ আমাৰ পাঁচজন গছ তেনেদৰে মৰি গৈছিলে যিতু। এইটো আমাৰে বান বানপীড়িত অঞ্চল ন।
হয় হয় মানে শুনা হয় হেল্ল'। শুনিছানে তুমি তুমি মানে মৰি। মানে কি জানা তোমাৰ মানে এটা সময় আহে ঠাণ্ডা দিন যেতিয়া হ'ব।
হয় তুমি কৈ থাকা মই শুনি আছো।
অ ঠাণ্ডা দিনৰ আগে আগে তোমাৰ মানে গছডাল মৰি যায়।
হয়।
মৰি পেলাই শুকাই যায় দেই, গছডাল মৰি শুকাই যায় কিন্তু আলুটো তলত থাকেই। তুমি খানিলে আলুটো পাবাই, যোনটো কচুটো এটা মানে বলৰ নিচিনা ন। দেখিব বৰ ভাল লাগে দেই, মই বৰ ভাল পাওঁ দেখিবলৈ অ'। তাৰপিছত লগৰ পেপ বিলাকো থাকে, কুল সেই বিলাক যে তাৰ পিছতে। সেই মানে আলুটো থাকে, তাৰ পিছতে ঠাণ্ডা দিন মানে। এই জানুৱাৰী- ফেব্ৰুৱাৰী মাহত মানে পিছত আৰু।
হয়।
তোমাৰ - তোমাৰ মানে বহুত কুঁৱলী মাৰে ন, তেনেকুৱাত মানে গোন্ধ এটা আহে দেই বেয়া - বেয়া গোন্ধ এটা আহে মানে তেতিয়া। ফুল টো ফুলে ফুলকচু টো ওলাই মানে, আকৌ ওলাই সেই মৰা কচু টো যে। সেইখিনি জেগাতে আকৌ ওলাব আকৌ ফুলিব তাৰপিছত আকৌ গছডাল ওলাব আকৌ তেনেকে। কৰি মানে আকৌ খালা যদি খালা।
আমাৰ- আমাৰ কি হ'ল তোমাৰ গছডাল যে মৰি যে গ'ল আৰু মানে তাক মানে তোমাৰ। পুনৰ জীৱিত মানে কি হ'ল তোমাৰ তাৰ ওপৰত মানে আমি মানে অলপ। মানে অকমান দৰ জেগা আছিলে যে, তাত মানে কি হল দেউতাই মানে যোৱা বছৰ তোমাৰ। ট্ৰেক্টৰ দি পেলাই মাটি অলপ পেলাই দিলে যে বহুত তলত মানে পৰি গল সেইবাবে। চাগে আমি চাগে পোৱা নাই।
এ' সেইকাৰণেহে মানে হেৰি আমাৰ। কি হ'ল জানানে পানী যেতিয়াই হৈ গ'ল, বস্তুটো মানে পানী থাকিল দেই। দুসপ্তাহ মান বেছি থাকিল চাগে। তাৰ পিছত বেচি থকা কাৰণে মানে পানী- পানী বেচি থকা গ'ল ন, বস্তুতটো গেলি গ'ল গৈ।
হয়।
এতিয়া এনেকুৱা দিনত যদি পানী হয় মানে এই ওলকচুটো হৈয়ে আছে। গজদাল মৰি যোৱা নাই দিয়াচোন। মাটি তলত থকা নাই, এই ওলকচুটো হৈয়ে আছে গছ আছেই এনেকুৱা দিনত যদি। পানী হয়, তমাৰ মানে কচু কচুগছ বিলাক মৰি যাব নহ গেলি - গেলি যাব। সেই গেলি যাওঁতে মানে সেই গেলি গ'লগৈ, মানে আমাৰ এইখিনিত মানে যিমান খিনি মানুহৰ আছে। চ' মুহবাক হলে মে বজাৰৰ পৰা আনি কিনি- কিনি খাই আনি, মুখন যেতিয়া মানে কাটি কাটি ৰুই থয়। তেতিয়াহে মানে তোমাৰ এই গছ বিলাকত হৈছে হৈছে।
অঁ অঁ।
মানে আমাৰ ওচৰৰ মানুহখিনি মানে চবৰে নাইকিয়া হৈ গল।
হয়।
আমাৰ মানে যি ঊল কচুটো ন, আমাৰ ঊল কচুটো তোমাৰ মানে সোৱাদে বেলেগ কাৰণ এইটো তোমাৰ হেৰি। প না ন তোমাৰ একদম অৰুণা অৰুণাচলী উতুল কচু যে। বুজিছ, সেই ত তাৰ মানে তোমাৰ সোৱাদটো মানে। বিৰাট একদম মানে আৰু তুমি কি ক'বা। এইটো খালে তোমাৰ মানে কি হ'ব তোমাৰ। কিছুমান আছে ন, তোমাৰ খজুৱাই বুলি কয় নহয় দিঙি - চিগি। বুজিছা।